হেল্ল'
হেল্ল' শুনি আছে।
হয় নমস্কাৰ
হয় নমস্কাৰ হয় আপুনি যদি ব্যস্ত ব্যস্ত নহয় মই অলপ অসমৰ নদ নদীৰ ওপৰত জানিব বিচাৰিছিলোঁ
হয় হয় হয়।
জনাবচোন।
নাই নাই মই বৰ্তমান বস্ত নাই হয় কওকচোন আপুনি।
হয়, মোক অলপ ন নদ নদীৰ বিষয়ে অলপ ক'ব পাৰিব নেকি আপুনি।
হয় হয় হয় নদ নদীৰ বিষয়ে ক'ব পাৰিম বাৰু। অ নদ নদী বুলি আমাৰ অসমতো নদ নদী বহুত
বহুখিনিয়ে আছে হয় তাৰে ভিতৰত আপোনাৰ মানে আহ ডাঙৰ নদী তাৰে ভিতৰত ডাঙৰ নদী কেইখনমান আপুনি মোক কওকচোন
হয় হয় হয় তাৰ ভিতৰত ডাঙৰ নদী কণখনৰ কথা কৈছে আপুনি
ডাঙৰ নদী আপুনি কেইখনমান ক'ব পাৰিব নেকি
হয় মই নদী এনেই আমাৰ প্ৰধান নৈ দুখনৰ নাম ক'ম বাৰু আপোনাক আহ প্ৰধানই হ'ল আমাৰ হেই ব্ৰহ্মপুত্ৰ আৰু বৰাক বৰাক নদী এই দুখন হ'ল আমাৰ অসমৰ প্ৰধান নৈ হয়। হয়। তাৰ পাছত এই নদী দুখনে আমাক জীৱিকা নিয়ে নি্বাহ কৰাত অলপ সহায় কৰি আছে অসমৰ মানুহখিনিক হয় তাৰ পাছত আপুনি কিবা জানিব বিচাৰিছেনে
মানে খেতিৰ ক্ষেত্ৰতে হওক
হয়
জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে আপোনাৰ নদ নদীসমূহে বহুতো সহায় কৰে মানে অসমৰ থলুৱা মানুহখিনিক
হয় হয়
তাৰে আপুনি গম পায় নেকি ব্ৰহ্মপুত পুত্ৰ নদী মানে ক'ৰ পৰা ক'লৈ বৈ মানে বৈ
হয় হয়। অসমৰ ব্ৰহ্মপুত্ৰ নৈখন হ'ল আমাৰ অণ
হয়
এই হিমালয় পৰ্বতৰ পৰা হিমালয় হয় হয় হিমালয় পৰ্বতৰ পৰা বৈ আহি আহি আমাৰ আমাৰ অসমৰ মাজেৰে গৈ আহ বাংলাদেশত পৰে তাৰ পাছত অসমত মানে অসমত আহ অলপ দীঘল হয় তাৰ মানে ন আমাৰ অসমৰ এইখিনিতে অলপ হয় বেছিকে আছে আৰু
তটো মাজেৰে বৈ গৈছে
হয় হয়।
হয় অসমৰ ডাঙৰ নদীৰ ভিতৰত আপোনাৰ ব্ৰহ্মপুত্ৰ পৰে আৰু
হয় হয় হয় হয়। তাৰ পাছত আহ অ নৈ খনৰ নৈখনতো আহল ব বহল বা নৈখনৰ নৈখন বহুত ডাঙৰ হয় সেইকাৰণে মানে তাত বানপানী হয় বানপানী হলে ওচৰ পাজৰৰ মানুহ বিলাকৰ অসুবিধা হয় তথাপিও মানে কি তাৰ কাৰণে অসুবিধা হলেও এতিয়া
হয়
আধুনিকতাৰ যুগ যিহেতু বহুত ব্যৱস্থা লোৱা হৈছে তাৰ বাবে।
হয় আপোনাৰ বছৰি যিহেতু বানপানী দেখা দেখা পোৱা যায়। নদীৰ আপোনাৰ সমস্যা বানপানী বা গৰা খহনীয়াটো হৈয়ে থাকে। প্ৰত্য বছৰে আপোনাৰ হৈ থাকে।
হয় হয়।
আপুনি অলপ বানপানী বা গৰখহনীয়াৰ বিষয়ে অলপ জনাবচোন।
হয়। বানপানী গৰা খহনীয়া মানে আমাৰ এতিয়া যেনে মাজ মাজুলী নদী দ্বীপটো না আমাৰ অসমৰ হয় তাত তে গৰা খহনীয়া বহুত মানে বহুত অসুবিধা যিহেতু অসমৰ বা পৃথিৱীৰ ভিতৰত নদীদ্বীপ ডাঙৰ নদীদ্বীপ বুলি কলে হয় মাজুলী নদী দিম মাজুলী নদী দিম এতিয়া এতিয়া মানে অ' গৰা খহনীয়াত খয় খয় তাৰে হাণ্ড্ৰেড বা এশ শতাংশৰ ভিতৰত। চাগে অ' ষাঠি শতাং শতাংশ মানুহে আছে। চ চাগে
হয় ন? অ' হয় মানে গৰা খহনীয়াত হয় হয় প্ৰতিবাৰে বাৰিষাত টাইম হয় হয়।
হয়। ইয়াৰে আপুনি
হয় কওকচোন হয় আপোনাৰ হয় আপোনাৰ আপুনি এনে নদী দ্বীপৰ বিষয়ে জানেনে মাজুলী নদী দ্বীপৰ বিষয়ে মানে শুনিছেনে বা যাই পাইছেনে?
হয় এনে মই আপোনাৰ ব্ৰহ্মপুত্ৰ বৰাক নদী আৰু উত্তৰ পূবৰ নদী এইখিনি আছে আপোনাৰ তাৰে বিষয়ে মই অলপ কৈ দিছোঁ আপোনাক। ব্ৰহ্মপুত্ৰৰ নদী খন আপোনাৰ তিব্বত তিব্বতৰ পাহাৰৰ পৰা আপোনাৰ ওলাই প্ৰথম তাৰ
হয় হয় হয় হয় হয় হয় হয় হয়। অৰুণাচলৰ পৰা হয় দ আহে নেকি হয়। হেল্ল' হেল্ল' হেল্ল'
তাৰ পৰা আপোনাৰ তাক নদী
হয় হয় হয়। তাৰ পাছত হয় শুনি আছো কওক
হয় বৰাক নদীখন আপোনাৰ মণিপুৰৰ পৰা ওলাই আহে। মানে মণিপুৰৰ আপোনাৰ পাহাৰীয়া অঞ্চলেদি আহি আপোনাৰ অসম সোমাই
হয় হয় হয়
তাৰ পৰা আপোনাৰ বাংলাদেশলৈ গুচি যায়।
হয়।
আপোনাৰ উত্তৰ পাৰ আৰু তাৰ হিমালয় পৰা অহা বহুখিনিয়ে আপোনাৰ নদী আছে আপোনাৰ সোৱনশিৰি নদী তাত আপোনাৰ যি জলবিদ্যুৎ প্ৰকল্পবিলাকো আছে আপোনাৰ
হয় হয় হয়। আছে আছে হয়
আমাৰ ইয়াত ভূটান
হয় হয় হয় হয় হয় হয়।
হয় হয় আমাৰ ওচৰতে আছে পাগল দিয়া হয়নে?
যেতিয়া মানে আ বাৰিষা কালত যেতিয়া বৰষুণ বেছি হয় পানীৰ টো আপোনাৰ বাৰে আপোনাৰ পানী
হয় হয় হয় হয় হয়।
অ পান নদীৰ মাঠউৰিতটো আপোনাৰ ভাঙি যায়। যিবিলাক দুৰ্বল মাথাউৰি থাকে ফলত আপোনাৰ খেতি পথাৰবোৰত পানী সোমাই আহে, সোমাই আহিলে আপোনাৰ খেতি পথাৰবোৰ নষ্ট হয়। পানীৰ ফলত বহুতো মানুহ ঘৰো আপোনাৰ
ঘৰ বাৰী হয় হয় অ নষ্ট কৰি দিয়ে বান
নষ্ট কৰি দিয়ো হয় বালি মাটি আহে পলস একদম।
কিন্তু সেই মাটিটো খেতিৰ বাবে উপযোগী কিন্তু হয়নে?
খেতিৰ বাবে মাটিতটো এনে আপুনি ভাল বুলি ভাবেনে?
হয় হয় কয় কয় হয় হয়। পলসুৱা মাটি মানে পানীত উটি অহা মাটিতটো
হয়।
খতিৰ বাবে উপযোগী বুলি মই কোৱা জানো বা শুনিছো।
অ হয় হয় এনে বানপানীৰ সমস্যাবোৰ হয়।
ক
বানপানীৰ মানে সমস্যা যিবিলাক আছে বানপানীৰ সমস্যাবোৰ আপুনি সমাধান কৰাৰ কাৰণে মানে কেনেকুৱা মানে প্ৰচেষ্টা আমি কৰিব লাগে বা কাম কৰিব লাগে? আপুনি জনে নেকি অলপ?
হয় বানপানীৰ বাবে সমস্যা বুলি ক'লেতো আমাৰ চৰকাৰ কাৰে বিশেষকে হয় হয় হয় হয়।
মাথাৰিবিলাক দুৰ্বল আছে কিছুমান জেগাত। ক'বাত ক'বাত তাতে বান্ধটো নিৰ্মাণ কৰিব লাগে ভালদৰে নদীৰ পাৰত। বা গছ গছনি ৰুব লাগে।
হয় হয়
হয়
তাৰ পাছত আপুনি এনে বৰাক নৈৰ বিষয়ে জানেনে?
বৰাক নদীখন আপোনাৰ ও হয়।
হয় বৰাক
বৰাক বৰাক নদীখন আমাৰ অসমৰ আপোনাৰ হয়। বৰাক নদীখন আপোনাৰ বৰাক ভেলী বুলিও আমি জানো। বৰাক ভেলী বুলি কয় আপোনাৰ অসমত। বৰাক নদী পাৰ হৈ আপোনাৰ সিফালে তিনিখন মান জিলা পৰে আমাৰ। অসমত সেই তিনিখন জিলাত যেতিয়া মানে বান পানীৰ আপোনাৰ স্তৰটো বেছি বৃদ্ধি পায় ফলত আপোনাৰ সেই তিনিখন জিলা অলপ ক্ষতিসাধন হয়।
হয় হয় হয় হয় হয় হয়।
হয় দুটা বানপানী ৰোধ কৰিবলৈ দুটা মানে পদক্ষেপ আমি ল'ব পাৰোঁ।
হয় কেনেকুৱা আপুনি কৈ দিবচোন।
বাঁহ বেত ৰোৱা বা গছ গছনি ৰোৱা।
হয় হয় হয় হয় হয় হয় হয় হয়।
অ জিঅ' বেগৰ দ্বাৰা আমি এ মাথাউৰিবোৰ নিৰ্মাণ কৰিব পাৰি পালে ভালদৰে
হয় এইবিলাকৰ দ্বাৰা আমি বানপানীটো ৰধ কৰিব ৰধ কে ৰধ কৰিব পাৰোঁ আৰু সেই হয় হয় হয় এনে আপোনাৰ ওচৰে পাজৰে এনেকুৱা বানপানী হোৱাৰ অহ বা নদী নদ নদী আছেনে আপোনালোকৰ ফালে
আমাৰ ফালে আপোনাৰ পাগল দিয়া নদী বৈ গৈছে আমাৰ অলপমান দূৰেৰে গাঁৱৰ কাষেৰে গৈছে
হয় হয় হয় হয় আপোনালোকৰ ফালেতো বানপানী হোৱা নাই চাগে আগতে
বানপানী আমাৰ ফালে হয় কেতিয়াবা মাজে মাজে মানে আপোনাৰ যোৱা দুই বছৰমান হোৱা নাই বানপানী তাৰ আগত বানপানী হৈছিল মথাউৰি এতিয়া মানে ভাল কৰিছে আগত কৰি আপোনাৰ আগত মথাউৰিবোৰ মানে দুৰ্বল আছিলে আপোনাৰ পানী যেতিয়া বৃদ্ধি পাইছিল নদীত বৰষুণৰ ফলত অহ তেতিয়া আপোনাৰ পানীবোৰ মানে পাৰ হৈ আহিছিল মথাউৰি পা ভাঙি গৈ কিনি পানী ওলাই আহিছিল ফলত ইয়াতে আপোনাৰ গাঁৱত মানুহৰ ঘৰবিলাকত পানী সোমাইছিল
হয় হয় হয়
আপোনালোকৰ ফালে বানপানী হৈছে নেকি নদীত
হয় হয় আমাৰ ফালে বৰ্তমানলৈ নদী ভাঙিব হোৱা নাই বা আছে কিন্তু সেই নদীতো মানে বানপানী নহয় বুলি আমি আগৰ পৰাই দেখিছোঁ আৰু এতিয়ালৈ হোৱাও নাই
অ হয় হয় নদীয়ে আপোনাৰ যোনটো হয় পলসুৱা মাটি পলসুৱা আপুনি কৈছিল পলসুৱা মাটি আনে হয় খেতিৰ বাবে আপোনাৰ বহুত ভাল বুলি জানিব পৰা যায় আৰু
হয় হয় হয় হয় খেতিৰ বাবে উপযোগী হয় পলসুৱা মাটি তাৰপাছত আপুনি এনেই আহ বৰাক নদীৰ বিষয়ে এনে অলপমান জানে নেকি জানে যদি কৈ দিব
হয়।
হয়।
হেল্ল'
বৰাক নৈৰ বিষয়ে আপুনি অলপমান কৈ দিব নেকি?
বৰাক নদীৰ বিষয়ে মই যিখিনি জানো আপোনাক কৈ আছো। বৰাক উপত্যকাৰ‌ জীৱ আপোনাৰ জীৱন ৰেখা আপোনাৰ বৰাক নদীখন আপোনাৰ মণিপুৰৰ লাইমা তলা এখন পৰ্বত আছে পৰ্বতৰ পৰা পাহাৰৰ পৰা আপোনাৰ বৈ আহিছে। হয় অসমৰ মাজেৰে আপোনাৰ বাংলাদেশলৈ সোমাই গৈছে।
হয় হয় হয় হয় হয়। অ ঠিক আছে ভাল লাগিল। হয় কওকচোন কওক কওক।
আপোনাৰ কাষেৰে যোনখন নদী গৈছে। নাম জনাব পাৰিব নেকি?
হয় আমাৰ আমাৰ মৰা পাগল দিয়া বুলি কোৱা হয়। হয় হয় হয়।
আপোনালোকৰ ফালে‌টো বানপানী তেনেকুৱাই নহয় ন।
নহয় নহয় হোৱা নাই এতিয়ালৈকে হোৱা নাই আগলৈ নাযা জানো বাৰু কি হয়। এতিয়ালৈকে হোৱা নাই হয়।
হয় আপোনাৰ পৰা কথাখিনি কওকচোন।
হয় হয় হয়। এনে আমি আমিতো জানোয়ে মাজুলী নদী দ্বীপ অসমৰ বা পৃথিৱীৰ ভিতৰত
নদীদ্বীপ ডাঙৰ নদী। নদী দ্বীপ সকলোতকৈ সৰু বা পৃথিৱীৰ ভিতৰত সৰু নদী দ্বীপটো জানেনে আপুনি?
হয় হয় এইটো উমানন্দ।
হয় হয় অসমতে আছে নহয় নে হয় হয় হয়।
ব্ৰহ্মপুত্ৰ মাজতে আছে আপোনাৰ। গুৱাহীৰ নিকতৱৰ্তী অঞ্চ আপোনাৰ হয় আপোনাৰ পৰা কথাখিনি জানিব পাৰি ভালেই লাগিল আশা কৰিছোঁ কেতিয়াবা লগ পাম মই আপোনাক। হয় ধন্যবাদ।
ধন্যবাদ উম।
ধন্যবাদ।